হেল্ল'
কি খবৰ তোমাৰ ভালনে?
অ ভালে, তোমাৰ?
মোৰ ভালেই কি কৰি আছ এতিয়া, বিজি আছ নেকি অকণমান।
বিজি নাই ফ্ৰি মানে ফ্ৰিয়ে আছোঁ আৰু কোৱাচোন।
অ এনে সুধিছিলো আৰু তোমাৰ এতিয়া দুৰ্গা পূজাতটো আহি আছে কিবা প্লেনিং হৈ আছে নেকি? বিশেষ পৰিকল্পনা হৈ আছে নি দুৰ্গা পূজাৰ বাবে কিবা। দুৰ্গা পূজাতো বেছি দেৰি নাই নহ এতিয়া।
ওহোঁ আহিয়ে গ'ল আৰু আৰু পূজা। এ বিশেষ পৰিকল্পনা তেনেকুৱা বোলে কাপোৰ কিনা বা ক'ত ক'ত ফুৰিব যাম। কোনদিনা ক'ত যাম সেইখিনিয়ে আৰু পৰিকল্পনা খিনি কৰি আছোঁ আও। কোনদিনা ক'ত যাম।
এনে কাৰ লগত যাব মই ইমান বেছি এটা কৰা নাই কিন্তু। ক'ত কি কিনিম আৰু এইবিলাকে ভাবি আছোঁ ক'ত খাম কি খাম মই সেইবিলাকে ভাবিছোঁ।
অহ মই
এ তুমি কোৱাচোন কি কৰি আছিলা।
মই তোমাৰ বন্ধু -বান্ধৱীৰ লগত ফুৰিব যাওঁ। ঘৰৰ অ পৰিয়ালৰ লগত যাওঁ তেনেকে ঘুৰো আৰু।
মই কিন্তু ইমান নাযাও কিন্তু মই বিশেষকে হেৰি তাৰে লগতো যাও মই, ফ্ৰেজৰ লগত। ফেমিলিৰ লগত ইমান যোৱা নহয়েই। লগত ইমান যোৱা নহয় এদিনে যাওঁ আৰু এইটো কি বুলি কয় সপ্তমী নে কি ফাৰ্ষ্ট দিনটো কি বুলি কয়। কিয়
উম সত্য মেৰেনা।
অ সপ্তমী দিনা সেইদিনাই যাওঁ। তুমি হেৰি দুৰ্গা পূজা চেলিব্ৰেট কৰি ভাল পোৱা নে কালী পূজা এনে আৰু হেৰি আছে ন। কি বুলি কয় এইটো এ বিশ্বকৰ্মা পূজা আছে তাৰপিছত সৰস্বতী পূজা আছে কোনটো ভাল লাগে বেছি।
মোৰ বেছি ভাগ অ দুৰ্গা পূজা ভাল লাগে আৰু কালী পূজা।
এই কালী পূজা বম বোমা শব্দটো ভয় কৰা নেকি?
অ নাই নাই মই মানে ভাল নাপাওঁ মানে ভাল পাওঁ হয় নকৰোঁ মই।
দুৰ্গা পূজাৰ কিহৰ বাবে হৈছে তুমি জানা নেকি কিবা? দুৰ্গাৰ কাহিনীতো যে কিবা শুনি আছিলো মই কিবা মহিকা চুৰ মৰ্দিনী বুলি কয় কিবা। এইটো কিহৰ কাৰণে কি হৈছে মানে জানা নে কিবা তেনেকুৱা?
অ মইও শুনিছোঁ যেনেকুৱা তোমাৰ মহালয়া দেখাই আৰু দেৱীক মানে মহি মহীষাসুৰক বধ কৰিছিল অসুৰ এজন আছিলে মহীষাসুৰ নামৰ তেওঁক বধ কৰিছে। ছিলে ভালৰ ওপৰত বেয়াৰ জয়ৰ প্ৰতি কৰিছিলে মানে অ তেওঁ মানে অ দেৱতাক বহুত অত্যাচাৰ কৰি আছিলে ত আৰু তেওঁ মানে এনেকুৱা অত্যাচাৰ ইমানে বাঢ়ি গৈছিলে যে মানে এতিয়া তেওঁক কোনো দেৱ দেৱতাই মানে ৰখাব পৰা নাছিলে তেওঁক মানে আৰু তেওঁ মহা কিবা কয় মহাদেৱৰ পৰা মানে বৰ পাইছিলে যে তেওঁক কোনো ল'ৰা দেৱ দেৱতাই হত্যা কৰিব নোৱাৰে। তাৰ পিছত মা পাৰ্বতীক মানে দুৰ্গা ৰূপে এনেকুৱা কে চবে শক্তি দি কেনে বনালে আৰু
সেইখিনি এ কৰাৰ পিছত আহ অসুৰক মানে বধ কৰিলে আৰু তেওঁ যুদ্ধ হ'ল। তাৰ পিছত অসুৰক বধ কৰি মানে ভাল খিনি জয় কৰিব পাৰিলে। আৰু দেৱতাক সেনেকে অসুৰৰ পৰা মুক্ত কৰিলে।
এনে তুমি জান নেকি দুৰ্গা মাক যিবিলাক অস্ত্ৰবিলাক যে দিছিল তে সেইবোৰ বোলে কিবা বেলেগ বেলেগ দেৱত দিছে বোলে কোনে কি দিছে তুমি ক'ব পাৰিবা নেকি? অকমান মই ধৰাচোন কিছুমান জানো মই তেনেকুৱা মই হেৰি নাৰায়ণতো জানো কিবা নাৰায়ণে কিবা হেৰি দিছিলে চক্ৰ দিছিল বোলে কিবা। আৰু শিৱই বোলে কিবা ত্ৰিশুল দিছিলে আৰু কিবা অ আৰু কিবা ব্ৰহ্মাই বোলে কিবা কুণ্ডল মাৰা নে কি পানী যিটোৱে আৰু এইটো তেনেকুৱা হয়তো সেইটো দিছিলে আৰু বাঘ বোলে কিবা হিমালয় দিছিলে বোলে।
হা হা
বাঘ বাঘ বাঘ যিটো আছিলে বাঘ এইটো হিমাল আৰু বিশেষ আৰু হেৰি তো কোনে দিছিল ক'ব পাৰিবা নেকি এতিয়া ত্ৰিধনু যিটো আছিলে? আৰু তৰোৱাল কিবা এটা চাইছিলো মইতো কোনে দিছে ক'ব পাৰিবা নেকি এইটো?
অ মই মানে নাজানো মানে গম নাপাওঁ ভালদৰে। মই সুধি চাম ৰবা মানে। মোৰ ককা আইতাক তেনেকে যদি মানে গম পাওঁ গম পালে মই তোমাক জনাম দিয়াৰ পাছত সেইটো। তুমি এনে দুৰ্গা পুজাত মানে কি কৰা?
মই দুৰ্গা পূজাত হেৰি কিনা কাটা কৰো। তাৰ পিছত হেৰি যাওঁ মই দিয়া চপত যাওঁ কিবা খাবৰ কাৰণে আৰু। এই নৱমৰ দিনাই যাওঁ নৱমীৰ দিনা। আমাৰ ইয়াতে কিবা আছে আৰু পাঞ্জাৱ ধাবা বুলি তাতে যাওঁ। তাতে গৈ কেনে মানে চান এইবিলাক ভালকে বনাই আৰু তাতে, সেইবোৰ মই নিৰামিষটো মই মান নিম আমিষ নাখাওঁ আৰু, নন ভেজ নাখাওঁ মই ক'ব গ'লে। সেইকাৰণে তাতে নন ভেজ নহয়েই, সেইকাৰণে তাতে যাওঁ।
অ', তুমিতো ৰঙিয়াত থাকা ন, তাতে তোমালোকৰ স্ৱাস্তি হস্পিতেল আছে ন।
আছে।
অ'। তাতে মানে সেই মোৰ ফ্ৰেণ্ড এজনী মানে জব কৰি আছে সেইকাৰণে সুধিলো।
হয় নেকি, আমাৰ ইয়াতে বেছি দূৰ নহয় কিন্তু আমাৰ ইয়াত।
আচ্ছা, আচ্ছা তাতে তোমাৰ এয়া, হিমালেয়াৰ কাউণ্টাৰ মাছ তে বেবিকেয়াৰৰ তাতে হয় মানে, অ'।
তাতে ইয়াৰ পৰা আমাৰ ইয়াতে, তাৰপৰা দুই কিলোমিটাৰ মানে দূৰ হৱ বেছি দূৰো নহয়। আমা ঘৰৰ ওচ
অ', আচ্ছা, আচ্ছা অ', স্বাস্থি হস্পিটালৰ ওচৰতে।
হয়। আচ্ছা, আচ্ছা ঠিকে আছে, তেতিয়া লগ কৰিম দে তেতিয়া লগত
অ', অ', নিশ্চয় মই গ'লে তোমাক কম দিয়া।
দে ঠিক আছে। এৰি মই কৈ আছিলো তুমি পূজাৰ যি কিবা কিনা-কাটা কৰা বুলি কৈ আছিলা, সেইটো ক'ৰ পৰাই কৰায়ে নাই ন সাধাৰণতে ক'ৰ পৰাই কৰা, মলৰ পায় নে কিবা দোকানৰ পৰায়।
নাই, নাই মই লোৱাৰ পৰা মই তেনেকে নকৰো, ক'ব গলে মই অনলাইনত বেছি কৰো যে ফ্লিপ কাৰ্ট, মিছো, এমাজনত বেছিকে কৰো। তাৰপিছত বেলেগ খিনি লব লগা থাকিলে, যোনটো গুৱাহাটী ফেঞ্চি বজাৰ আছে ন তাতে। তাৰপৰাই কৰো মই মানে, তে মল, মলৰ পৰা নহয়েই। এনে মলৰ পৰা উম, কেতিয়াবা বেলেগ কিবা কাপোৰ লাগিলে বা দূৰ্গা পূজা নহয়, বেলেগ অইন দিনা দিনা কেতিয়াবা মলৰ পৰা কৰা যায়। কিন্তু বেছি ভাগে, মই মানে ফেঞ্চি বজাৰৰ পৰা আৰু তুমাৰ অনলাইন শ্বপিং কৰো।
ঠিকে আছে, মই কিন্তু ইমান অনলাইন শ্বপিং নকৰোৱে মই, এনে অনলাইন কৰিলে এ বস্তু ভাল হৈছে কিন্তু। অনলাইনতো ক'তো যাব নালাগে, আমি ঘৰ সেইটোয়ে আমি ঘৰৰ পৰাই বহি কিনে চব কৰিবা পাৰো।
তাকে সময়টো বাছি বৈ
আমাৰ পেমেন্টটো আমি অনলাইনৰ পৰা দিব পাৰো, ন এতিয়া কিবা গণ কিবা চৰকাৰে কৰিছে ন কিবা, হেৰি কিবা অনলাইন পে'মেণ্ট কিবা ইউ পি আই নে তেনেকুৱা কিবা আছিল ন? তাৰপৰা আমি ঘৰত বহি কিনে দিব পাৰো, সেইটো ভাল কৰিছে কিন্তু।
অ', বহুত খিনি ভাল কৰিছে উম।
এ বেয়া দিশ কিছুমান আছে নেকি, জানোতে
কিহত?
ইউ পি আই যিবিলাক অনলাইন চিষ্টেম কৰিছে পেমেণ্টৰ। তাৰপিছত অনলাইন শ্বপিং-টপিং কিবা বেয়া দিশ আছে নেকি?
বেয়া দিশটো নাই, ভালে আছে, কাৰণ মই তো বহুত বছৰ ধৰি ইউজ কৰি আছো। ত' আজিলৈকে মানে বেয়া পোৱা নাই, আৰু আজিৰ দিনতটো ক'ব গলে বেছ চবৰে আছে, প্ৰায় ভাগৰে চাগে এশৰ পৰা নব্বৈ শতাংশ মানুহৰে। ইউ পি আই ইউজ কৰি আছে দহ শতাংশ মানুহেৰে নাই ত একোটো প্ৰব্লেম হোৱা নাই কেতিয়াবা কেতিয়াবা মানে এনেকোৱা বেংকৰ চাৰ্ভাৰ। টো ডাউন হৈ যায় সেই এইটো নচলে বা কেতিয়াবা এনেকুৱা কিবা চবৰে লিমিট থাক ইমান খিনি পে কৰিব পাৰিব এদিনত কিন্তু লিমিট টো পাৰ হৈ গ'লে তেতিয়া আৰু কৰিব নোৱাৰে সেইটো প্ৰব্লেম দিয়ে বা টাইম লগাই দিয়ে চৌবিশ ঘন্টাৰ পিছত। পাৰিব কিন্তু বেলেগ একো প্ৰব্লেম পোৱা নাই ভালে যি হৈছে ম কৰিছে ন
এনে অনলাইন শপিংটো কিবা অসুবিধা নাই নেকি অনলাইন শ্বপিং কৰোতে? মই যাওঁতে কিবা আছে অসুবিধা কিন্তু!
মানে কোৱা মই অসুবিধা পোৱা নাই এই কেতিয়াবা মানে ধৰা কাপোৰ কিবা কিবা এটা অৰ্ডাৰ দিলে কিবা এটা আহি যায়। ৰিটাৰ্ণ কৰিব লাগে আৰু ঝেমেলা হয় ত মানে বস্তুবোৰ যদি মানে ক্ষতি বস্তুয়ে যদি আহে আমি ৰিটাৰ্ণ কৰিব নালাগে আমাৰ চাইজ মতে বা দেখাত আমি যেনেকা চাইজ দিলোঁ তেনেকুৱাই আহে বা কালাৰটোও তেনেকুৱা আহিল ত আমি সেইখিনি চালে ৰিটাৰ্ণ কৰিব নালাগে সেই ৰিটাৰ্ণ কৰোতে অকণমান অসুবিধা হয় এই ঝেমেলা আৰু ব লাগে ইটো কৰিব লাগে ইটো কৰিব লাগে সেইটো তেটো অকমান ঝেমেলা।
এনে দুৰ্গা পূজাৰ ফেভৰেট দিনটো কোনটো হয়? চবতকে ভাল লগা দিনটো অষ্টমী সপ্তমী নৱমী দশমী কোনটো হয়?
দুৰ্গা পূজাৰ ভাল লগা দিনটো চবতকে
মোৰ ভাল লগা ক'ব গ'লে অষ্টমী নৱমী আৰু দশমী তিনিদিনে হয় এই তিনিদিনে মানে মই খুব মানে ফূৰ্তি কৰো আনন্দ কৰো ফুৰিব যাও। আৰু অষ্টমীৰ দিনা মানে আমাৰ আমাৰ তাৰ মানে বেংগলী হয় আৰু ত সিদিনাখন তোমাৰ আমি শৰাই চৰাই দিও আৰু দুৰ্গা মাক পূজা কৰো সিদিনাখন তাৰ পিছত নৱমীৰ দিনা ৰাতি এনেকে গোটেই ৰাতি আমি ফুৰো আৰু। তাৰপিছত তোমাৰ আ দশমীৰ দিনা যোনদিনাখন আছে সেইদিনাখন আ মাৰ মানে সৰ্জন হয় ত ত গধূলি এনেকে আমি ঘাটত যাওঁ। বৰ বজৰ নদীৰ ঘাটত যাই কেনে বিসৰ্জন চাও ত সেইখিনিয়ে।
আচ্ছা এনে নাইট আউটিঙত যোৱা নেকি নে দে আউটিং কৰা?
নাই নাই নাইটত যাওঁ আমি যাওঁ নাইট আউট কৰো।
এয়া তাতে কিবা হেৰি খোৱা দুৱাতো দে ন পোন্ধৰ চবতেটো খোৱা বোৱা দেয়ে।
অ অ দিয়ে থাকে।
চবতকে ভাল লগা কোনটো আছিল আগতে?
মানে কি খোৱা লোৱা
উম
নে কি খোৱা লোৱা ক'ব গ'লে তোমাৰ ফালে পাণ্ডুৰ ফালে দিয়ে মালিগাঁওত দিয়ে। আমাৰ ইফালে তোমাৰ মানে মোৰ ঘৰৰ ওচৰতে আৰু কলনি বজাৰ বুলি আছে সেইফালে দিয়ে। মানে প্ৰায় জাগাতে মানে দিয়ে আৰু পুজা মণ্ডপো তোমাৰ বহুত ধুনীয়া ধুনীয়া মানে সজাই আৰু পাণ্ডু, মালিগাঁও, বেল তলা এইবোৰ চাইডত মানে আৰু ক'ব গলে বিখ্যাত আৰু। গুৱাহাটীৰ পূজা মানে এইকেইটা জাগাত বহুত ধুনীয়াকে হয়। বাকীবোৰটো আছে বিষ্ণুপুৰত হয় তাৰপিছত এই লতাশিল বহুত ধুনীয়া ধুনীয়া মণ্ডপ সজায়।
এনে ফটো তোলা নেকি যেতিয়া তাতে। য'ত য'ত মানে ভাল পনডল সযায় আৰু যান
মই ইমান ফটো নুঠো কিন্তু।
বেবি
সদায় মোৰ ফটোটো ইমান ভালেই নালাগে আৰু হেৰি এটা আৰু এটা কথা আচ্ছিলে ৰবা।
উম খোৱাইছ
ক'ব পাৰিম নে মই তাতে ভাবি আছিলোঁ মানে অকমান হেৰিত তাতে যাম আৰু মই। হেৰি কি বুলি কয় তো মালিগাঁৱ তাতে যাম মালিগাঁৱৰ ফালে।
অ আচ্ছা আচ্ছা।
অ মালিগাঁৱৰ কিবা মানে শ্বপিং মলত যাম আৰু মই। কিবা কিনিবলৈ আমাৰ ৰঙিয়াত ইমান নাইটো খালি অকল বিশাল মাৰ্গ মেগা মাৰ্গটোৱে আছে। ময়ো যাম বুলি ভাবি আছিলোঁ গেমিং চেণ্টাৰৰ কাৰণে।
উম তোমাৰ গেমিং চেণ তাৰপিছত অ তুমিফালেও গেমিং চেণ্টাৰ পাবা কিবা কয় খ্ৰীষ্টান বস্তীত। চেণ্টাৰ চিটি চেণ্টাৰ মল আছে চিটি চেণ্টাৰটো বহুত ভাল মানে গেমবোৰ আছে। তাৰ পিছত তোমাৰ ইফালে লখৰাৰ ফালে মানে পুনো আছে। তাতেও মানে অ বহুত ভাল ভাল গেম আছে তাতেও পাৰি আৰু। বেছিভাগটো চিটি চেণ্টাৰ আৰু চেণ্টাৰ মলতে মানে গেম জন আছে আৰু ততে বহুত ভাল ভাল গেম আৰু গেম জনত।
উম। দে ঠিকে আছে দে তাতে যাম মই দিয়া ঠিক আছে। তোমাৰ লগত কথা পাতি কেনে ভালেই লাগিল দে মোৰ।
উম দিয়া।